হেল্ল' অ কোৱা
কি খবৰ তোমাৰ ভাল নে
অ ভালেই আছো দিয়া চলি আছে তোমাৰ কোৱা
মো চলি আছে যেনে আজৰি বিজৰি আছিলো আৰু অকমান কথা পাতি লওঁ তোমাৰ লগত কামটো কাটি যাব আৰু তুমিতো ফ্ৰী আছা ন এতিয়া
অ এতিয়া এনেই বহি আছো ফুৰিয়ে আছো দিয় পোৱা
এনেো মই ভাবিছিলো মানে এটা আমাৰ ফ্ৰেণ্ডৰ বাৰ্থডেটো আহি আছিলে জন্মদিনটো তেখেতৰ বাবে এটা গিফ্ট দিব লাগিছিলে ন এক লগতে মিলি কিনে দিওঁ নেকি
অ দিব পাৰি কিন্তু স অ আমি সকলোৱে মিলি এটা দিব পাৰি কিন্তু
সেইটোয়েতো আমি এইটোো' পৰাাই দিবলৈ ভাল হ'ব তুমি কব পাৰিবা নেি কমানে এক লগগতে যিম যিহেতু অনলাইনৰ পায় দিম নে অফলাইনৰ পায় কিনি কনে দিম অনলাইনতো পায় আৰু অফলাইন পায় ন
অ অনলাইনতো পায় অলনো পায় আগতে অনলাইনত চাই লও কেনেকুৱা ধৰণৰ দিব লাগে দুয়ো মিলি পেলাই আগতে ভালদৰোৰ বিচাৰি ল'ম কোনটো ভাল হ'ব ন তাৰ পিছত সেইটো বস্তু চাই ল'ম দামটো চাই ল'ম পিছত যদি তেনেকুৱা বস্তু যদি আমি অফলাইনতো পাইছা তাতো অফলাইনত অকনমান বিচাৰিম যায়গৈ গৈ বিচাৰেতো পাম ন বস্তুতটো আকৌ মানে দামতটো তোমাৰ বেলেগ বেলেগ থাকিব আমিতো অফলাইনত গ'লে তোমাৰ ভালদৰে কথা পাতি ফাললে তাৰ দামটো দামতটো কমাবও পাৰিম বা বঢ়াবও পাৰিম কমাবও পাৰিম ন কিন্তু অনলাইনেতো দাম কমাব নোৱাৰে
দাঙগি সেইটোতো ক'ব নোৱাৰিম সেইটোতো মানে অসুবিধা ন আমাৰ অনলাইন শ্বপিং কৰাটোো আৰু বস্তু চাবও নোৱাৰিম আমি সেইটোয়ে ভাবি আছিলো লু কি কৰিলে ভাল হয়
অ আনিব পাৰি অ আগতে অনলাইনত চাই ল'ম লগা হলে তাৰ পিছত অফলাইনৰ পৰা আনিম লগা হলে একেই বস্তু থাকিব ন
আমাৰ হেৰি প্ৰাইচটো জানি থাকিম আৰু প্ৰাইচটো কেনেকুৱা কি কি ৰেঞ্জত থাকে আৰু তাৰ পিছত তেখেতৰ লগত বাৰ্গেং কৰিব পাৰিম
অ অ
তু আৰু দিয়া ভালে হ'ব তুমি ঠিকেই কৈছ তেনেকুৱা কৰিলেই ভাল হ'ব এনে কি কি কি কি দিয় বুলি ভাবিছা নেকি কিবা মইতো এনে ভাবি আছিলো কিবা হেৰি দিম বুলি এই কিবা হেৰি থাকে নহয় লিখিবলৈ পঢ়িবলৈ কিবা খাতা কলম যিবিলাক থাকে তেনেকুৱা কিবা চট বা তোমাৰ ধৰা হেৰি তোমাৰ গ্লোভ্লোভ তেনেকুৱা কিবা দিম বুলি ভাবি আছিলো তুমি কি ভাবি আছিলা?
অ', তেনেকুৱাও দিব পাৰি নহলে আকৌ বেছি তেনেকুৱা অ', দিব পাৰি তুমি যিটো কৈছা তেনেকুৱাও দিব পাৰি বেলেগ মই তেনেকুৱা আৰু একো ভাবা নাই। তেনেকুৱা মাজতে দুই মিলি ফালে দিব পাৰি আৰু।
সেইটো সেইকাৰণে যিহেতু আমি পঢ়িয়ে আছো ত পঢ়াৰ বস্তু দিলেই ভাল হয় ন'?
অ', ঠিকে কৈছা পঢ়া বস্তু তাৰো ভাল হব সিও অলপ মানে তাৰ এটা উম, মুঠতে আমি এনেকুৱাও কৰিব পাৰো তাক সুধিও ল'ব পাৰো যে তোৰ কি লাগে ক তই। তেনেকুৱা আমি তোক মিলাই ফেলাই দিম আৰু।
হয় এটো ক'ব পৰো কিন্তু তেখেতৰ জানি যাব ন আমি কি দিম বুলি ভাবি আছো তেখেতো জানিয়েই যাবচোন সেইটো ছাৰপ্ৰাইজ ন হ'ব।
চাৰপ্ৰাইজটো নহব কিন্তু কেতিয়াবা কেতিয়াবা এনেই কথা বথাত মানে সোধা যায় ন'। সুধিব পৰো ন যে কি বস্তু তোৰ অ', তোৰ কি লাগে বস্তুতটো তোৰ কি বস্তু নাই এনেই মানে চাৰপ্ৰাইজ বুলি নহয় মানে তেওঁৰো সকলোৰে থাকে ন কিবা এটা যে মোৰ এইটো বস্তু লাগে কিন্তু মই কিনিব পৰা নাই তেনেকৈ কৰি দিলে তেওঁ আৰু বেছি ভালো পাব। তে তাৰ লাগতিয়াল বস্তুকে দিলো আমি তাক।
সেইটোৱে। আৰু হেৰি কব পাৰিবা নেকি অকণমান তুমি অনলাইন শ্বপিং কেতিয়াবা কৰিছা নেকি মই কৰিছিলো কিন্তু। বহুত বহুত সমস্যা পাইছো মানে অনলাইন শ্বপিং কৰোতে মোটামুটি তিনিটা চাৰিটা বস্তু কিনিলো এটা বস্তু ভাল আছিল ৰবা। তাৰপিছত এটা বস্তুত ইমান জ্বালা পাইছো মই কি ক'ম আৰু তুমি কিনিছা নেকি তেনেকুৱা কিবা? অনলাইনত পাই আগতে।
মই অনলাইনৰ পৰা বেছি মানে বস্তু নিকিনো মানে কেতিয়াবা কেতিয়াবাবা মন গলেহে কিবা কিবা ন আৰু কিছুমান বস্তু ভালো পাইছো কেতিয়াবা কেতিয়াবা অলপমান বেয়াও পাইছো বস্তুবোৰ মানে বেয়া পালে আৰু বস্তুবোৰ মানে আকৌ ফিৰাই দিব পাৰে ন আৰু সেইটো বোৰ কিনাৰ আগতে আগতে আগতে চাই ল'ব লাগে ন তোমাৰ যে তুমি মানে ঘূৰাই দিব পাৰিবা নে সাত দিনৰ ভিতৰত বা এ দহ দিনৰ ভিতৰত ঘুৰাই দিব পাৰিবা নাই তেতিয়াহে মানে বস্তুতটো কিনিব লাগে নহ'লে আকৌ তুমি যদি উম নাচাই ফালে অৰ্ডাৰ কৰা তেনেহ'লে তুমি বস্তুটো ঘূৰাই দিব নোৱাৰা তুমি বস্তুতটোও ভাল নাপাবা তোমাৰ পইচাটো ওই গ'ল। আৰু অফলাইনত গ'লে বেছি বস্তুটো দেখা পোৱা যায় ন বহুত ভেৰাইটি থাকে মানুহ মানে চিনাকিও থাকে মানুহজনৰ লগত কিবা বেয়া হলে আমি গৈ পেলাই কবও পাৰিম। আৰু তেখেত মানুহ মানুহটোৰ পৰা মানে অলপ কম দামত আৰু আনিব পাৰিম।
সেইটোইটো আমি অনলাইন কিন্তু মানুহো চাব নোৱাৰো ন সেইকাৰণে মই অনলাইন বাদ দিছো। এতিয়া কিনিবলৈ আগতে হেৰি এটা কিনিছিলো মই। মোবাইল ফোন এটা কিনিছিলোঁ। সেইটো মানে এতিয়া ভালে আছে দিয়াচোন তাৰপিছত আৰু এটা কিবা কৰি কিনিছিলো হেৰি স্মাৰ্ট ৱাজ বুলিতো কয় ঘড়ীটো সেইটো কিনিছিলো সেইটো মানে মই কিনোতে ভালে ওলাইছিল। কিন্তু পিছতে দুদিনমান পিছত মানে বেয়া হৈ গ'ল আৰু। তাৰপিছত ৰিটাৰ্ণ কৰি দিয়া তাৰপিছত আৰু পেমেন্টটো আৰু মোবাইলত নিয়া তেনেকুৱাকে বহুত ঝেমেলা হয় মানে এইটো।
অ', মানে অ', অনলাইনৰ পৰা আনিলে আকৌ তোমাৰ মানে যিবোৰ মানে ধৰা ৱেবছ মানে তোমাৰ যিবোৰ মানে ভাল ৱেবচাইট আছে আৰু।
উম।
এনেকুৱা এমেজন তাৰপিছত বা তোমাৰ ফ্লিপকাৰ্টে হওক। বা ডাঙৰ ডাঙৰ ৱেবছাইটে হওক বা চিনাকি ৱেবছাইট সেই বোৰৰ পৰা আনিব। তাকে সেইবোৰৰ পৰা আনিলে মানে কি হয় সেইবোৰৰ পৰা আনিলে তোমাৰ, বস্তুবোৰো ভাল থাকে তুমি ঘূৰাই দিব পাৰিবা, আৰু বেয়া হ'লে, তুমি তেখেতসকলক ক'বও পাৰিবা অনলাইনত আনিলে আৰু অনলাইনত আনিলে তুমি পইচা অনলাইনতো দিব পাৰা বা ঘৰলৈ তোমাৰ দিও যাব দি যোৱাৰ সময়তো তোমাৰ তুমি পইচা দিব পাৰিবা তেনেকুৱা সুবিধা আছে বেলেগ মানে বেলেগ চাব নালাগে কাৰণ, এতিয়া আজিকালি অনলাইনত হোৱাৰ পিছৰ পৰাতো বহুত দেখা নাই কিমান ফ্ৰড হৈ আছে, কিমান বস্তু হৈ আছে। ন সেইকাৰণে অলপমান সাৱধান হৈ ফালাই এইবোৰ শ্বপিং কৰিব লাগে আৰু।
তুমিতো ঠিকেই কৈছা বাৰু কথাটো বুজিলো মই এতিয়া সাৱধানত হ'বই লাগে সেইকাৰণে মই এটা ফ্ৰডো হৈছিল ৰবা। এই কিবা এটা পেমেণ্টো আ ম আগতে কৰি দিছিলো মানে মিছত। কিনিছিলো ৰবা মিছুত কিনি কিনে। বস্তুতটো পেমেণ্টটো কিব মানে অনলাইন পেমেণ্ট কৰিলে মানে কিবা। কম দেখাই আছিলে আৰু। ত' সেই কাৰণে মই পেমেন্ট কৰি দিলো পইচাটো কাটি গ'ল তাৰ পিছত আৰু বস্তু বস্তুটো মোটামুটি এমাহ দুইমাহ কাটি গ'ল আৰু তেতিয়া অহাই নাই তাৰ পিছত মই তেখেতক ফোন কৰি কলো তেখেতে তাৰপিছত ফোনটো কৰি কেনে উঠাই কেনে কলে যে তোমাৰ মে পেমেণ্টটো আহাই নাই বুলি তেনেকুৱা। দেয় আৰু তাৰপিছত আৰু এবাৰ ফোন কৰিছিলোঁ, তেখেতে তাৰ পিছত বস্তুতটো পঠাইছিল আৰু কিন্তু বস্তুতটো পঠাইছে ইমান বেয়া পঠাইছিল। তাকে মিচত কি ক'ম আৰু তাৰপিছত ৰিটান কৰোতে আৰু ঝমেলা হয়। সেইকাৰণে অনলাইনত মানে মই তাৰ পৰাই ভালে পাইছিলো আৰু। এমোজনৰ পায় ফ্লিপকাৰ্টৰ পায় তেখেতৰ দ বস্তু থাকে ন, তেখেতৰ বস্তু খিনি বৰ ভাল ভাল পাইছিলো মই। তেখেতৰ পৰাই মই হেৰি এটা কিনিছিলো মই পেণ্ট এটা কিনিছিলো। এমাজনৰ পাই চাগে সেই পেণ্টটো এতিয়াও চলি আছে মোৰ পাঁচ ছয় বছৰ হ'ল বেয়া হোৱাই নাই।
অ,
আৰু হেৰি তুমি মলৰ পৰাই শ্বপিং কৰা নেকি কেতিয়াবা মই কিন্তু মলতো কৰোঁ কিন্তু।
অ, মলৰ পৰাও কৰোঁ কাৰণ মলৰটো মানে কিছুমান বস্তু, কম দামত পোৱা যায় ন সস্তা পোৱা যায় বস্তুবোৰ সেইকাৰণে মলৰ পৰাও আনিব ধৰো। আৰু ওচৰতে আছে ন মলতো ইমান দূৰতো নাই নহয় গৈ পেলাই আনিব পাৰি আৰু সকলো বস্তু পাই ন যেনেকুৱা বি মানে সকলো বস্তুৱে পায় তোমাৰ কাপোৰ হওক কাপোৰ কিনি হওক, যিবোৰ লাগতিয়াল বস্তুৱে হওক বা কিবা বাচন বৰ্তনে হওক নহলে খোৱা লোৱাৰ বস্তু ত সকলোখিনি পাই আৰু এটা জাগাতে সকলো বস্তু যদি পায় সকলোৱে তাতে যাব ন। সেইকাৰণে মইয়ো তাতেই যাওঁ ভাল ভাল বস্তু পাওঁ তাতে গৈ ফালে। আৰু কিবা বেয়া হলে মানে ঘূৰাই দিব পাৰি তেনেকেও ভাল সুবিধা কৰি দিছে এতিয়া। মানুহৰ অসুবিধা নহয় আৰু গ'লে এতিয়া। বেছিকৈ চলিও আছে এতিয়া।
তোমাৰ লগত তাতে ওচৰতে কোনটো মল আছে আমাৰ ইয়াতে বাৰু হে ওচৰতে জুদিও আছে আৰু এই যিবিলাক তাত তাৰ ব্ৰেণ্ডৰ এইবিলাক বস্তু থাকে ন, এই জুদিও জুদিও আছে আমাৰ ওচৰতে। তোমাৰ ওচৰতে কি আছে ন এতিয়া?
আমাৰ ইয়াতেটো বিশাল আছে, পিছত ভি-মার্ট আছে বহুত আছে চিটি কাৰ্ড বলা এটা আছে পিছত ট্ৰেণ্ডছ বুলা এটা আছে বহুত কেইটা ওলাইছে আজিকালিটো সকলো ঠাইতে মানে থাকে এইবোৰ।
ওলাইছে যে আমাৰ আহা ওলোৱাটো আমাৰ ইয়াতেও আছে কিন্তু আমাৰ ওচৰতে জুদিওতটো হে আছে তোমাৰ ওচৰতে শুন ভালেখিনি আছে শুন তুমি মানে তাৰ পৰা ভালেখিনি মানে বস্তুটো ক'ত ভাল লাগিব কিমান প্ৰাইজ গোটেইখিনি চাবই পাৰিবাচোন ভালেই হ'ল তোমাৰ ইয়াতে
অ সকলো খিনি চাই ফালেই মানে এখনৰ পৰা আনিব পাৰি
তুমি এয়া কিবা ফুৰিবলৈ ওলাবা নেকি?
নাই একো নকৰো
নাই মই ওলাম বুলি ভাবি আছিলো মানে এতিয়া মানে ফ্ৰণ্ট ফ্ৰেণ্ডছ ডে ফোন ফোন কৰি আছিলে আৰু তেখেতে কৈ আছে মানে ওলাব বোলে ত ভাবিলো মই তোমাৰ তাতে যওঁ নেকি তোমাৰ তা গলে তুমি আৰু একেলগতে যাব পাৰিব নোলোৱা নহয় তুমি এতিয়া
নাই এতিয়া কৰোতো নাযাওঁ এতিয়া মানে দুপৰীয়া হৈছে ন অকমান খাই লৈ ফালে অকমান বাগৰি দিছো আৰু বাগৰ দি ফালে অকণমান শু অকমান সেইকাৰণে তুমিও ফোন কৰি তোমাৰ লগতো অলপ কথা পাতি খালে ম আলোচনা কৰো আৰু কিছুমান বস্তু
সেইটোয়ে বা তুমি এতিয়া ভাততো কিহেদি খালা আঞ্জাটো কিহেদি খালা
উম আজি আঞ্জা বেছি একো নাই আজি আছে আঞ্জাতো আঞ্জাৰ ভিতৰত দালি আছে আলু ভাজি আছে আৰু বেলেগ একো বনোৱা নাই মাছো আছিল কালিৰ মাছ আছিল সেইটোৱে বনাইছে আজি আৰু বেলেগ একো নাই আজি আঞ্জাত তুমি ভাত খাইছা নে নাই?
ন মই ভাত খালো মোটা মুটি পাঁচ ছয় মিনিট মান আগতে ভাত খালো তাৰ পিছতহে তোমাৰ লগত কথাাপতি আছো আৰু এনে ভাতটো খাৱতে হজমো হৈ যাব ন সেইকাৰণে ৰেষ্ট হৈ যাব অকমান সেইকাৰণে তাৰপিছতে ফোন কৰিলো আৰু মই কিন্তু হেৰি না খাওঁ কিন্তু মাছ মাংস নাখাওঁ তুমি মাছ মাংস ভাল পোৱা নেকি পনীৰ চৰি বিলাক ভাল পোৱা
মই সকলোখিনিয়ে খাওঁ সকলোখিনি মই অকল ডাঙৰ মাছ মানে মোৰ ভাল নালাগে বাকী মই সকলো খিনিয়ে খাওঁ মানে সকলো খিনি খাওঁ আৰু
তাৰে ভিতৰতো কোনটো ভাল লাগে
বেছিকৈ তো ভাল লাগে মাংসটো মাংসটোয়ে বেছিকৈ খাওঁ পনীৰো ভাল লাগে পনীৰতটো যে তেতিয়া নিৰামিষ বনাই ঘৰত তেতিয়া পনীৰ বনাই তেতিয়া পনীৰ খাওঁ নহ'লে আকৌ আমি সে বনাই আমি বনালে তেতিয়াৰ পৰা আকৌ মাংসই বা মাছেই খোৱা হয় বেছিকৈ
হেৰি মাংস মানে পাথাৰ মাংসটো ভাল পোৱা নেকি এ হেৰি মুৰ্গীৰ মাংসতো ভাল পোৱা
মোৰ অ ছাগলী মাংসুতে হালাগে বেছি কিন্তু দামো বেছি খাবও সোৱাদ লগা
মৰিব নালাগে এতি ঠিকে আছে এিয়া তুমি হেৰি কৰিবা হেৰি হেৰি কৰিবা মোৰ লগত মানে কেতি ফোন কৰিবাচোন কেতিয়া মানে আৰু কিবা ডিচকাচ কৰিব লগা আছে দিয়া এতিয়াাতো মই ওলাব লাগিব ন যে ঠিক আছে ৰাখিলো সেইকাৰণে
অ
দিয়া